আজি খাদ্যয়ৰ কথা কওঁ দিয়া এনে তুমি কেনেকুৱা খাদ্য খাই ভাল পা কোৱা
সেই কব গলে বেছিকে ভাতে খাই ভাল পাওঁ তাৰ ভিতৰত আহ বিৰিয়ানীটো অকমান বেছি ভাল পাওঁ তুমি কি খাই ভাল পোৱা বাৰু
মই বেছিভাগ এ মানে ঠাণ্ডাত মই ঠাণ্ডা বস্তু খাই মানে কি ঠাণ্ডাত মানে মই জ্বলা বস্তু খাই ভাল পাওঁ যেনেকে জ্বলা যেনেকে কিবা ঠিলি মেগিয়ে থাকে ম'ম'য়ে থাকে বা চাওমিন সেনেকে খাই ভাল পাওঁ বাকী মই ঠাণ্ডা গৰমৰ সময়ত ঠাণ্ডা বস্তুবোৰ বেছি খাই ভাল পাওঁ বাকী এনেই তুমি নৰ্মেল এনে খাদ্য যদি কওঁ মই তোমাৰ দৰে ময়ো ভাতে খাওঁ বাকী কি কয় ভাতৰ এনে ভাত ভাতৰ লগত কি খাও আৰু বদলি থাকে এ ভাতটো আৰু ডাল থাকে মানে বাকি তোমাৰ যদি তুমি এনে বেছিভাগ বাহিৰত মানে এনে ভাতৰ বাহিৰে এনে মানে খাদ্য যি খোৱা এনে থাকে ন কেতিয়াবা মানে দুপৰিয়া নে দুপৰীয়া গধূলি সময়ত কিয় খাব ইচ্ছা তুমি বাহিৰত খোৱা নে ঘৰতে বেছিভাগ বনাই খোৱা
মই বেছিভাগ ক'ব গলে বাহিৰতে খাওঁ মই উম সন্ধিয়া মানে কলেজৰ পৰা অহা পিছত তাৰ পিছত উ শুই মেলি কিবা এটা খাব মন যায় সেইকাৰণে মই ঘৰত আৰু নাখাও মই বাহিৰতে যাওঁ মই বাহিৰত গৈ কফি খাওঁ সদায় থাকিবই মোৰ আহ কেতিয়াবা চাহটোও থাকে কেতিয়াবা কফিটো থাকে কফিটো হলে মই কল্ড কফিটো বেছিকে খাওঁ ঠাণ্ডা কফিটো বেছিকে খাওঁ আৰু চাহ হ'লে মই হট টিটয়ে খাওঁ আৰু তাৰ লগত মই অ আৰু কিবা স্নেক্স লৈ লওঁ পকৰী চপ সেইবিলাক থাকেই।
হয় হয় মই নিজৰটো যদি কওঁ মই এনে কি কয় গধূলি সময়ত এনে কি কয় যদি নিজে মানে ইচ্ছা ৰে বনাব নিজে বনাওঁ মানে ঘৰত যদি সামগ্ৰীবোৰ থাকে তে মই নিজে বনাব চেষ্টা কৰো বাকী নাথাকিলেতো মই তোমাৰ দৰে বাহিৰত যায়ও বেছিভাগ খাওঁ যেনেকে এতিয়া গৰমৰ দিনতো বেছিভাগ মই এ ঠাণ্ডা আইচক্ৰীম সেইবোৰে খাব কাৰণে বাহিৰত যাওঁ বাকী চাহোতো গৰম বা ঠাণ্ডা হততো থাকে মোৰ চাহ কফি এনেকে কিব খোৱা যায় বাকী তাৰে লগত তুমি যেনেকে পকোৰা এইবোৰ খোৱা ময়ো সেইবোৰে খাওঁ পকৰি পকৰা বা কিবা বেলেগে কিবা বিস্কুট চি্কুট খাওঁ বাকীএইটোৱে। বাকী তুমি এনে ব্ৰেকফাষ্টত বেছি বা কি খোৱা?
মই ৰাতিপুৱা শুই উঠাৰ পিছত মই দুটা পনিৰ অমলেট বনাই লওঁ আৰু একাপ চাহ আৰু তাৰ আগতে মই কুহুমীয়া গৰম পানী অকমান এগিলাচ খাওঁ কাৰণ সেইটো খালে মানে মোৰ অ পেটৰ যিবোৰ মানে হেৰি প্ৰব্লেম থাকে সেইবোৰো দূৰ হয় আৰু ৰাতিপুৱা এগিলাচ পানী খোৱাও হৈ যায় উঠাৰ পিছত আৰু তাৰ পিছত মই স দুটা কণীৰ অমলেট আৰু একাপ চাহ খাওঁ কেতিয়াবা কেতিয়াবা মই এটা কল ও খাও বাৰু অ কিন্তু চাহ আৰু এ অমলেট খোৱাৰ পিছতহে মানে কলটো খাওঁ।তুমি কি খুৱাই এনে?
অ
হেল্ল'
কি কৰো হিংসা কৰিম সেই ৰবা সেই